হেল্ল', অ', শুনা পাইছা? এতিয়া, শুনা পাই আছা?
উম, পাইছোঁ, পাইছোঁ। এতিয়া পাই আছোঁ, ধুনীয়াকে পাই আ পাইছোঁ।
অ', পাই আছোঁ, পাই আছোঁ ময়ো। হ, কি কৈ আছিলোঁ? অ', সেইটোয়ে। তাই কথাটো বেছি ভাবি আছে, ইমান ভাবি লাভ নাই।
ত' নিজৰ সি নিজৰতোয়ে চাই আছে, তই নিজৰতোয়ে চাই আছে। তোৰ লাগি আছে চাগে তই এতিয়া বহুত ভাবি আছা তই কাৰণে সেনেকা লাগি আছ নাই আমিহে গম পাইছোঁ যে কিমান চোৱা নাই। তই চকুত এই একদম কাপোৰে এটা বান্ধি থৈ দিয়া টাইপ হৈ আছে, বুজি পাইছা?
উম।
তো বাদ দিয়ে
কাৰণ আমিহে গম পাইছো ন যে কি কোনটো কি ভাল হৈ আছে কাৰণ তইতো আমাক গোটেইখিনি কথা কৈ আছা।
উম
তায়া আমিহে গম পাইছো যে কোনটো কি ভাল কৰি আছে সি কি ভাল কৰি নাই ত আমিহে গম পাম।
গম পাইছো তই বেছিকে তাক গম পাও কিন্তু ত তোক মানে এনেকা তাত ফাঁচি থৈ দিছে ন যে তই ওলাব পৰা নাই ত তইতটো নিজে ভাব টো ভাল কৰি আছে ন বেয়া কৰি আছে। তোৰ কাৰণে বেয়া কৰি আছে অ'। তে তই কি ইমান ভাবি থাকিব লাগা আছে বাদ দে। আহিব নোৱাৰে বুলি তোৰ মুখত কেইবাৰ মান বুকছে। কৈছে আৰু এতিয় বাদ দেই ইমান লাগি থাকি লাভ নাই।
উম
তই যেতিয়া এই কি কয় তই যেতিয়া নি নিজে কথা পতা বন্ধ কৰি দিবি ন নিজক একদম একদম মানে জোৰ জবস্তি কৰিয়ে তই নিজে নিজে হেই হৈ যাবি নিজে নিজে একদম শান্তমুষ্ট হৈ যাবি একো হেইৰি কৰিব নালাগে এইটো মইয়ো গম পাও কাৰণ মোৰ লগতো এনেকা হৈছে ন মোৰো বহুত বেয়া লাগিছে তেনেকে সেই কৰিব নালাগে নিজে শান্তমুষ্ট্ত হৈ লে ইমান সেই কৰি থাকিব নালাগে বাদ দে এতিয়া মই সেইটোৱে কৈ আছো। তোক মই এইটো কথা দহ বাৰ মান কৈছো গম পাইছা বহুত বাৰে কৈছো এতিয়া যদি মোৰ কথা নুশুনা মোক খং উঠ যাব এতিয়া অ চাই পাইছা। উ মোৰ নখটো ভাঙিল। অ নাই এনেইতো ভাত খোৱা হাত পেট ভাংছে
বহুত তে কথা নাই
উ ভাত খোৱাটো বনছে সেই সেইটো ৰাটো হয় নে।
উ
এইকেইটা বহুত লম্বা হৈছিল মানে মাজৰ দুটা আঙুল বহুত লম্বা হৈছে ছাইদৰ দুটা আঙুলি ইমান লাম্বা নাই। তো ভাব কি হৈছে
চেৰি
সেইকাৰণে এইখিনি কাটি দিম আৰু মই এইখিনি
মই নাফাকাকে মই দেখিব নোৱাৰো মানে সেনেকুৱা মই দেখিব নোৱাৰো মোৰ নাই বুলি
উ গম পাইছো কিন্তু কি কৰিবি আৰু ত উ্তোৰ তাতো উপায় নোহোৱাই গৈছে ন। ই তোক উপায়ে এৰা নাই তোৰ ওপৰ পৰা একোকে উপায় নে এৰি লাগে।
উম।
সি চা তই সি এনেকা তো মনত আছে যে নাই নোৱাৰিমেই মই ত' তয়ো সেনেকাই থাক। নাই দে হ'ব দে নো আৰু যদি মই নিজৰে থাকিম।
নিজৰটো ভাৱ তই কিয় ইমান বেলেগৰটো ভাবি আছা?
ধেৎ তেৰি সেইটোও হয় কিন্তু মই বুজাব নোৱাৰো মানে নিজকে।
গম পাইছো তোৰ সেনেকা হৈছে কিন্তু নাই আৰু মই সেনেকা হ'লে মই নোৱাৰলো মইও নোৱাৰলো হয়। কিন্তু নিজকে শান্ত সুষ্ঠ কৰি থৈ দিলো হয় যে হৈছে একো নাই সেইটো হয়ে মই সেনেকাই হয় সদায়। মই সেনেকাই কৰি থৈ দিও মনটো।
তুমি গম পাইছা না, মানে মাথাটো ন তোৰ ওপৰত কন্ট্ৰল কৰিব পাৰা- কৰিব নোৱাৰাকে নকৰিবি।
তই মাথাক কন্ট্ৰল কৰি আছা সেইটো কৰ।
উম।
তেনেকা হ'লে বহুত সহজ হৈ যায় বস্তুবিলাক।
উশাহটো ল উশাহটো এ, ৰ এতিয়া যি হৈছে হৈছে বাদ দে মানে গোটেইখিনি উৰাই থৈ দে এতিয়া। মই কও একদিন পুৰা তই ভালকে শু ইমান একো ভাবি থাকিব নালাগে। বহুত ভালকে যাব। গোটেই একদিনটো ভালকে শুবি।
বুজি পোৱা নাই কি কলি।
মানে মই কৈছো একদিন কবাত বন্ধ থাকিব ন।
উম।
এইয়া কবাত মঙ্গলবাৰে। ভালকে শুবি একো নকৰবি ভাল বাচ
নাই নাই তেতিয়া বেছি আহে মনত।
এ তোৰ আৰু মানে উল্টা বেছিয়ে হয়।
উম' সেই তেতিয়াাত বেছি হয় বহুত।
মানে ত ধৰা ব্যস্ত থাকিব লাগিব গোটেই দিনকেইটা। তেনেকে আছে কিবা বেলেগে কৰিবি বহিয়ে থাকিবি বা কিবা ছবি আঁকি থাকবি উম এ।
উম।
হ'ব আৰু পঢ়িলে উপায় নাই। এতিয়া ভাবি পঢ়িলে আহিলে যদি ইটোৱে ভাববি যে- তোৰ পৰীক্ষা আছে কালি আৰু আছেও দেচোন পৰীক্ষা।
উম আছে দেচোন।
অ' সেইটোত যদি বেয়া হয় বহুত বেয়া অৱস্থা হ'ব সেইটো নকৰিবিয়ে।
উম।
ইমান ভাবি থাকি লাভ নাই মই ওচৰত কৈছো দেই তোৰ কাৰণে বহুত বেয়া হ'ব।
উ বহুত বেয়া হ'ব। এনেকুৱা নকৰিবি এইবিলাক।
বেয়া ফাচিছো, বহুত বেয়া ফাচিছো, বহুত বেছি বেয়া।
উম বাদ দে আৰু উপায় নাই সেনকাই ওলাল।
তাকেইতো ফালতো।
উম।
কোন ভাবা নাছিলোঁ। একেবাৰে ভাবা নাছিলোঁ। মই কি কোনেও ভাবা নাছিল লগৰ কেইটাও ভাবা নাছিল।
অ', সেইটোয়ে না আমিও ভাবা নাই। লওঁ বুলি এনকা। হেল্ল'।
হেল্ল' অ' বাছ
অ', ক নহয়ে এই নখ টো হেৰি কৰি আছো নখটো ভাংচিনা।
অ'।
সেইটো হে কৰি আছ, এই ইটো দি নহ'ব ৰ'হ এইটো ক'ত গ'ল বা অ'।
এই মতাটো ল'।
উম, সেই মতাটোয়ে কৰি আছো বহুত ধাৰ হৈ গৈছে।
উম।
অহ। অ', তাক ফোনটো দিছা?
অ', দিছো কিন্তু নল'ব না আৰু এনি টাইম চায়ে থাক আৰু তাৰ পঢ়া পাতি নাইতো এনি টাইম মবাইল এনি টাইম।
তেনকে কৰিব নালাগে নিজৰ বেয়া হ'ব পিছত যায়।
নহয় মা ভাল নহয় না। মায়ে নামাৰে যে সেইটো কাৰণে। আৰু মাই কি জানা মায়ে মায়ে সি মোবাইল চাই না মায়ে মায়ে মোবাইলটো পেলাই মোবাইলটো ভাঙে। তাক নামাৰে মায়ে মোবাইলটো ভাগে অ' কি হ'ব লাভ নিজৰে বেয়া হ'ব।
উম।
সেনেকুৱা টাইপৰ মানে পুতেক নামাৰে। বস্তুবোৰ ভাঙে সেনেকুৱা টাইপৰ। মানে যদি ঠিক হোৱা নাই যদি সি কৰিয়ে থাকিবা এই বস্তুটো দোষ তাৰ দোষ নহয়। সেনেকুৱা টাইপৰ উম ঠিক নহয়।
এতিয়া তোক বকি আছেনে কি?
অ', মোকে কয় আছে।
উম, হয় দে চুব থাক। চুপ থাক এতিয়া আৰু কৈ লাভ নাই। কয় লাভ নাই আৰু এইবিলাকক। দিগদাৰ দে এইবিলাক বহুত দিগদাৰ হৈ যায়। তোৰ ঘৰতো মানে ভাল নহয় গৈছে বাহিৰতো ভাল নহয়ে গৈছে।
উম।
তাতকে তই একলাই থাক সেইটোৱে মই কওঁ এতিয়াৰ কাৰণে একলাই থাক। পিছত চাবি আৰু এইবিলাক। কোনবা একদম ভাল পালে নিজৰ কিন্তু এইটো ভূল আকৌ দ্বিতীয়বাৰ নকৰিবি গম পাইছ
নকৰোঁ নকৰোঁ, এইবাৰটো নকৰোঁ আৰু।
নকৰিবি কাৰণ বহুত জল্দি গৈছে এইটো। ইবাৰ আৰু দেৰি কৰিবি পাৰা হ'লে, এক বছৰ, তিনি বছৰ, চাৰি বছৰ। আজিকালি ধৰিব নোৱাৰা হৈ গৈছে না! কাই কি ক'ত কি হৈ গৈছে।
উম্ উম্।
উম্, হয় দিয়া। উম্, ভবাতো ময়ো নাছিলোঁ, তে সঁচাই বহুত বেয়া ওলছে।
উম্ মইয়ো ভবা নাছিলোঁ।
যাওঁ।
এই ডাঙৰ কথা দেই।
মুচা বহুত বেছি।
উম্। গম পাইছোঁ, তহঁতৰ মাজত বহুত হৈছে কিন্তু এইটো ভাবি লাভ নাই আৰু এতিয়া।
সেইটোয়েতো বহুত হৈছে, মেইন কথা সেইবোৰ ভাবি
উম্, সেইটো লাজ নাই। এতিয়া, মানুহটোৱে নাখায়। কি এনে বিলাক ভাঙি পেলাল। নহ'লে নাই, মানুহটোৱে নাথাকিল তোৰ লগত। সি যদি এইবিলাক ভাবিলে হয়, ত তোৰ লগত থাকিলে হয়। এ নহয়, এইটো কথা নহয়। তই জান এইটো সেনেকুৱা বস্তু নহয়, যদি সিটো সঁচাকে থাকে এ সেই কৰিব পাৰিলে হয়, মানে এল
উম্, উম্।
যদি সঁচাকে ভাল পালে হয় তোক। সেনেকা নকৰিলে হয়, যিমান যি হ'লেও ক'ত থাকিব পাৰিলে হয়। নাই সি ক'ব নোৱাৰে ইমান যল্দি, তাতে গম পায়।
নহয় মানে ভয় কৰিলে পিছৰলৈকে আৰু এনেকুৱা হ'ব বুলি।
এ সেইটো থাকি লাভ নাই, সেইটো থাকি লাভ নাই সঁচা কৈছোঁ। সিটো, সিটো লগে ল সিটো বাহানা মাৰি আছে।
অ', তাকেইতো।
কিন্তু বহুত বেয়া বাহানা মাৰি আছে। তাত নিজৰ আগৰ পৰাই থাকিব মন নাই।
উম্।
এটা কয় নহয় যে এটা জাতত থাকে যে, একদম মানে নামত আছে।
উম্।
কিন্তু কামত একো নাই, সেই সেনকাই হৈ আছে। সেই কাৰণেও থাকি লাভ নাই গম পাইছ।
উম্, হয় কিন্তু। শুনি নাপালেও হয়, মানে ইমান দূৰৰ পৰা কিয় আহিল হয় দৌৰি দৌৰি।
উম্, হা।
এই বহুত পাজেল। অ', কালিতো সেনেকুৱাই হৈছে না।
অ', সিদিনা। হে মই কি কওঁ, তই যে সিদিনা গৈছিলি। সেইটোৰে জোৰমা নওক।
নহয় নহয়, আজিও আজিও। অ', চৰি কালিও। কালিযও কৰিছে এনেকুৱা।
হে।
অ', তাৰ মানে কি হয়, বৰবাৰ এনেকুৱা বুলি নহয়, আগৰ পৰাই এনেকুৱাই।
হি হি হি হি হু হু হু হু।
তো সেইবোৰ ভাবি কিনে আৰু মোৰ সেনেকুৱা আহি যায় সেইটো কাৰণে।
তই ইমান ক মানে ইমান পা ফালতু টাইপৰ মানে মান ইমান বস্তু বিলাক মিক্স কৰি থাকে। খুটি থাকে বস্তু বিলাক কৈছা এন কে।
মানে
কিন্তু মই তোক বুজবই পাৰা নাই মানে সেনেকে তাই কিবা কৈছা কথাবিলাক।
অ' অ' কৈছো কৈছো।
কি কয় তাৰ পিছত?
তো কৈছে আৰু সেইটো মইয়ো গম নাপাওঁ বোলে কি চলি আছে নেকি হে নাজানে। সেইটোৱেইটো মেইন কথা সেইটো কাৰণে মই তো
নিজে বুজব পাৰা নাই এ এ এ এ এ। এইবিলাক কৈ লাভ নাই এইবিলাক কৰো নিয়ে একদম মানে কথাটোৰ সেই নাই আৰু গম পাইছা ন কি কব সুধি আছো? সঁচাই এইবিলাকৰ কথাত এক একো মানে সঁচা কথা যেন নাজানে এক কোক এই ন সঁচা কথা বুলি মানিব নোৱাৰে দে ই ই ই ই। এনে কৈ আছে আৰু এই নাব কো মানে তাই মনটোৱে কৈ আছে যে তাই যে থাক তাৰ মন নাই ন বাদ দে আৰু ত'
নাম
কাৰণ জোৰ-জবস্তি কৰি লাভ নাই।
লাভ নাই অ'।
নিজৰে যদি থাকবো মন নাই। হয় নহয় কোনোবা এটা মানুহে কৈছিলে যে যদি যাব মন ন যোনটো মানুহৰ আছ ইচ্ছা যদি আছে ল'ৰাই হওক বা ছোৱালীয়ে হওক যাব দিব লাগে।
উম উ উ, অ সেনেকে ৰাখিলে হ'লে।